অ শুনিছ নে?
অঁ শুনিছোঁ কোৱা, কি কৰিছা?
অ এই শুই আছো তোমাৰ ভাতকেইটা খালো ভাতকেইটা খাই আহি পেলাই পকাতে পৰি আছো। ফেনখন লগাই-
অ ঠিক আছে।
তুমি কি কৰি আছা?
ময়ো এনেই শুইে আছোঁ বাৰু ফোনটো চাই চাই শুই আছিলোঁ।
তাকে ইমান গৰমতনো কি কৰিবা?
সেইয়া আৰু তাৰ পৰা তোমাৰ বোলো খবৰ এটা লও।
ভালে কৰিলা ভালে কৰিলা বহুত দিন তুমি ফোন এটাও কৰা নাই।
হয় মানে সময়ে নাপাওঁ আচলতে, কলেজ থাকে এনেকুৱা কিবা কিবি জড়িত।
অ আৰু খেতি বাতিত চাগে ব্যস্ত আছা? অ ভালেই কৰিছা।
বাকি খেতি কৰিছে নাই?
খেতি আমাৰ এই আন্ধি দিয়া হৈছে।
অ আন্ধিটো মানে কেনেকে দিয়ে?
আন্ধি চিষ্টেমটো মানে কি হয় ধৰি লোৱা মাটিখিনি যেতিয়া আমাৰ ন,
অ
তেতিয়া আমি প্ৰথম চাটো বাই দিব লাগে। হাল বাই দিব লাগে প্ৰথম চা হাল বাই দিব লাগে।
সেইটো কিহে হালটো বোৱা মানে গৰু নে নে টেক্টৰ এনেকা কিবা?
ন সেইটো মানে আমাৰ ওপৰত সম্পূৰ্ণ নিজৰ কথা মানে জোনঘৰ মাতি তেওঁলোকে মানে সিদ্ধান্তটো ল'ব যে- এ হাল কিহে বায় মানে তেওঁলোকৰ গোটেই খৰচটো সিহঁত। আমাৰ মানে অ তাৰপা আমি আমি ট্ৰেক্টৰে বাইছো।
অঁ তাৰপিছত?
এ তাৰপিছতে তোমাৰ দ্বিতীয় আমাৰ এয়া টুটেলটো তিনিচা বাও ন তাই- মাজৰ যোনটো চা সেই মাজৰ চাটো আধা আধা হয় মানে।
অঁ তাৰপিছত?
খৰচটো আৰু?
অ পইচাটো মানে আধা দিব লাগে।
অ আধা আধা হ কৰো তাৰপিছতে তিনি নম্বৰ চাহতো সেই তেওঁলোকে বাই লয়।
হয়।
আৰু তোমাৰ কঠিয়াতলি যেতিয়া বাওঁ তেতিয়া কঠিয় তলিৰ খৰচটো আধা আধা হয় আৰু লগত- তাতে মানে এই আমাৰ ধান টো আমাৰ মালিকৰ ফালৰ পৰা গুচি যায়।
আৰু মানে যিটো উৎপাদন হয় ধানৰ সেইটো-
অ, অ সমানকে আধা আধা কৈ ভাগ পোৱা হয় আৰু।
এনে তোমালোকৰ লাভ হয়নে মানে ধানৰ খেতিৰ পৰা।
অ লাভ মানে কি আৰু উম এনেই চন পৰি থকাতকে তোমাৰ এনেকে আধিৰ সৃষ্টি- মতো বেয়া নহয় মানে কি এতিয়া- দেউতা অসুখ তাৰপিছত তোমাৰ আমাৰ মাৰ মানে- কি এলাৰ্জি এটা আছে বোকালে যাব নোৱাৰে, বোকালে নামিলে মানে- নে কি মা বাপক এ ভৰি গোটেই- তল চাইটো গোটেই ফাটি যায় মানে তেজ ওলা যায়গে মানে।
অ।
মানে অলপ ডাঙৰে এলাৰ্জি টো।
অ সেইটো হিচাপত টো অধিদিবই লাগিব বাৰু।
অ আধিয়ে দিবলগীয়া হৈছে আমাৰ মা মানে কি এতিয়া- বৰষুণৰ বতৰত মানে চোতাললে ওলাই যাবও নোৱাৰে মানে।
অহ।
এনেকুৱা মানে যিহেতু বোকা হৈ থাকে ন চোতালখন।
হয় হয়।
বোকা চাট লাগিলেই মানে ফাটি গুচি যায়।
এইটো বুজিছোঁ বাৰু, এনেই তোমালোকৰ এই যিটো- ধানৰ খেতি কৰে যে তাত, কিবা সাৰ দিয়ে নে ৰাসায়নিক সাৰবোৰ?
অ ৰাসায়নিক সাৰ আমি নিদো আমি তোমাৰ সেই ছাগলী গোবৰ গৰু গোবৰ কেঁচু সাৰ এইবোৰকে দিওঁ আৰু।
হয় হয় এতিয়া বহুতেতো আমাৰ গাঁৱতে ধৰি লোৱা, বহুতে এতিয়া ৰাসায়নিক সাৰ- প্ৰয়োগ কৰে মানে পথাৰত, ইউৰিয়া বা এনেকুৱা ধৰৰ সাৰবোৰ। আচলতে খেতি উৎপাদনতটো হয় কিন্তু মানে পৰিৱেশটো নষ্ট হয়।
পৰিৱেশটো নষ্ট হয় আৰু তোমাৰ গুণগত মানটো আচলতে ভাল নাপায় গম পাইছা। অ সেইবোৰ খালে অপকাৰহে হয় মানে।
সেইটো এইটো মাটিত তোমাৰ মিচ কৰি থাকিলে সেই মাটিটোয়ে বেয়া হৈ যায়।
হয় অ।
আকৌ আকৌ পানী হওক পানী হলে আকৌ তাৰ পৰা উঠি যাব।
অ হয় অ।
উতি গৈ আকৌ নৈত পৰিব আকৌ পানী প্ৰদূষণ।
পানী প্ৰদূৰ্ষণৰ সৃষ্টি হয়, সেইটোৱে মানে- হয় আমাৰ এইকত বাৰু বৰ বেছিকে- হেৰি ৰাসায়নিক সাৰতো ব্যৱহাৰ কৰা নহয় মানে কি- প্ৰতিঘৰ মানুহে এতিয়া আমাৰো গৰু আছে ন প্ৰতিঘৰ মানুহে তেনেকে গৰু আছে। গোবৰটো জমা কৰি থোৱা হয়।
হয়।
তাৰপৰা খেতিৰ দিনত মানে চবেই আৰু গোবৰ লৈ গৈ পথাৰত পেলাইগে সিঁচেগে।
গোবৰটো মানে শুকান গোবৰ ন
অ শুকান কব এনেকে গোটেই বছৰটোত কিমান আৰু আচলতে ছমাহ এটা জমা কৰি থব লাগে ছমাহটো আৰু গোহালিৰ কাষতে বা অলপ অলপমান ঘৰৰ পৰা ত জেগা এটাত গোবৰ দমাই দমাই প্ৰত্যেক দিনাই থ'ব লাগে
অ সেইটো সেইটো সাৰ হিচাপে প্ৰয়োগ কৰে
অ সেইটোকে সাৰ হিচাপে প্ৰয়োগ কৰা হয় আৰু মানে কি ছমাহ মানৰ পিছত গোবৰটো আচলতে গোবৰ হৈ নাথাকে আৰু একদম মাটি নিচিনা ফৰফৰীয়া হৈ যায় মানে
অ হয় হয়
নহ এটা ব ধুনীয়া সাৰ হৈ যায় আৰু
সেইটো সাৰটো তোমালোকে খেতি কৰা আগতে দিয়া নে নে মানে হাল বোৱা আগত দিয়া ন
অ ন আমি সেই প্ৰথম চাহ হাল বোৱা পাছতো দিয়ে কিছুমানে কিছুমানে আগতো দিয়ে
হয়
মুঠতে সাৰটো মানে প্ৰয়োগ কৰে আৰু এনেকুৱা নহয় বা যে কিছুমানে সাৰ নিদিয়াকেও আকৌ খেতি কৰে দেই
হয় এইটো একদম বেচ আৰু মানে উত্তম উপায়
অ হয় আৰু মানে কি আমাৰ বোৰৰ এতিয়া পথাৰবোৰতো গৰু গাই প্ৰায় চৰিয়ে থাকে ন
অ গতিকে গোবৰ চোবৰ তাতে পৰিয়ে থাকে
হয় হয়
আহ তেনেকুৱা আৰু
খেতি এ ননে উৎপাদনতটো ভালে হয়নে?
উৎপাদন ভাল হয়। যোৱা বছৰহে অলপ মানে পোকে নষ্ট কৰিলে ধান খিনি
হয়।
তোমালোকৰ ফালে যোৱাছৰত পোক লগা নাই নেকি?
অ যোৱা বছৰ পোক লাগিছিলে অলপ। এইটো কি কিবা ফৰিং নে পোক বুলি কয়, পোক।
অ' শুই পোক।
অ সেইটো মানে আৰু
অ'
অ' এইটো ধানৰ মানে একদম পাতে চাতে গোটেই গছোপা খাই দিয়ে।
অ এই গুৰিলৈকে খাই দিয়ে একদম।
যোৱা বাৰত বহুত জেগাত হৈছিলে।
অ আমাৰ ইয়াতো নষ্ট কৰিলে নহয় আমাৰ মানে যোৱাবাৰ উৎপাদনটো বৰ বেছি ভাল নহলে অলপমান পা এনে আনি আমি এনে আন কিবাৰ যিমানতটো পাওঁ তাতকে মানে কম হ'ল আৰু
হয়। আৰু যোৱাবাৰ এনেকুৱা হৈছিলে তোমাৰ, বৰষুণৰ পৰিমাণটো কম আছিলে একদম।
হয় অ'
এইবাৰ ঠিকে আছে। যোৱাবাৰ তোমাৰ এই পথাৰ শুকাই গৈছিলে পানী নাই কাৰণে।
অ' পানী পানী নাই পথাৰ শুকাই গৈছিলে একদম।
অ যোৱাবাতো বহুত দেৰি হৈ গৈছে খেতি কৰা, বিশেষকে আমাৰ। হয়, এইবাৰ বাৰু সেইটো অসুবিধা পোৱা নাই।
এইবাৰ মানে কি হৈছে তোমাৰ, আহ আজি ৰ'দ কাইলে বৰষুণ এনেকুৱা হৈ আছে যে। ভাৰসাম্যটো ৰক্ষা হৈ আছে পথাৰৰ ক্ষেত্ৰত। উম, কিন্তু আমাৰ এনে মানু মানুহৰ মানুহৰ ক্ষেত্ৰত কিন্তু বেয়া হৈছে আকৌ এইটো কথা।
পৰিবেশটো বেয়া হৈছে হয়, মানুহ ওলাবই নোৱাৰ হৈছে। এদিন ৰ'দ দিয়ে এদিন বৰষুণ। আৰু গৰমৰ পৰিমাণটো যি বাঢ়িছে।
হয় অ'।
উপায় নাই আৰু।
অ', এতিয়া আজিয়ে চোৱা, তোমাৰ এ সেই আন দিনাতকে তোমাৰ আজি গৰমটো অলপ বেছি। বিশেষকে তোমাৰ বাৰতা টা চাৰে এঘাৰটা মান বজাত অতি বেছি হৈ গৈছিলে।
হয়, হয়, একদম ৰ'দটো মানে বহুত মানে বহুত বেছি।
বহুত বেছি হৈ গৈছিলে মানে এ আচলতে আচল অসুবিধাতটো হ'ব এই বিদ্যালয়বোৰত পঢ়ি থকা ল'ৰা-ছোৱালীবোৰৰ।
হয়, নাই এই মাহটো বাৰু চলি যাব, গৰমৰ বন্ধ পাইছে যিহেতু।
এই মাহটো বাৰু গৰম বন্ধৰ কাৰণে চলি যাব।
কিন্তু অহা মাহৰ পৰা বহুত অসুবিধা হ'ব আকৌ।
অ', অসুবিধা হ'ব তো, অ', তোমাৰ এতিয়া ছেপটেম্বৰ মাহলৈকেতো গৰম থাকিবই।
ছেপ্তেম্বৰ অক্টোবৰলৈকে থাকেই, অ'।
অ', থাকিব অক্টোবৰ মাহলৈকে গৰম থাকিব। ভাবা তুমি এইকেইমাহ মানে বহুত কষ্ট খাবলগীয়া হ'ব মানুহ বোৰে।
উম, হয়। আৰু এনেকুৱা হয় গৰমটো আজিকালি মানে ঠাণ্ডাতকে গৰমটো বেছি। ঠাণ্ডাত ধৰি লও তোমাৰ ডিচেম্বৰ ডিচেম্বৰ আহেহে।
অ'।
আগৰ নিচিনা চাবাচোন ঠাণ্ডাটো ইমান নাই।
ঠাণ্ডাটো কমিলে।
কমিলে এতিয়া গৰমটো মানে সোনকালে আৰম্ভ হয় বহুত দেৰিলৈকে থাকে।
হয়, অ'।
কিন্তু গোটেই বছৰটো ঠাণ্ডা তিনিমাহ মান পৰে আৰু।
অ', সেই সঁচাই তুমি ঠিক কথাই কৈছা। মানে তোমাৰ জলবায়ু পৰিৱৰ্তন হৈছে।
উম, সেইটোৱেই আৰু এইটো মানে গুলকীয়া উত্তাপবৃদ্ধি যে।
গোলোকীয় উত্তাপে আমাৰ ইয়াৰ আচল কাৰণবোৰ হ'ল তোমাৰ এই পৰিৱেশটোৱে। মানে পৰিৱেশ প্ৰদূষণৰ পৰা আদি কৰি গছ-গছনি কটা আকৌ তোমাৰ পৰিৱেশত সেউজগৃহ গেছৰ প্ৰভাৱ। কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধি এইবোৰা মানে ধেৰ কাৰকৰ কাৰণে এতিয়া গোলকীয় উষ্ণতাটো বৃদ্ধি পাইছে।
উম, হয় আৰু মই ভাবো ইয়াৰ মেইন মানে মূল কাৰণটোৱে হৈছে মানুহ।
অ', মানুহ হয় অ'।
সেইটো নিজৰ
কাৰণ তোমাৰ হয়, অ', এই পৃথিৱীত থকা আন প্ৰানীবোৰে কাৰণ একো ক্ষতি নকৰে, মানুহেহে ইটোৰ পিছত সিটো পৃথিৱীখনক শোষণ কৰি আহিছে। বা তোমাৰ নতুন নতুন কাম কৰিবলৈ গৈ পেলাই মানুহে নিজে নিজৰ ক্ষতি কৰি লৈছে।
সেইটো আচলতে প্ৰযুক্তি ব্যৱহাৰ মানে প্ৰযুক্তিটো যিমান ব্যৱহাৰ হৈছে, সিমানে মানে প্ৰকৃতি ধ্বংস হৈছে।
প্ৰকৃতি ধ্বংস হৈছে মানুহৰ এফালে সুবিধা হৈছে আৰু আনফালে মানে মানুহে নিজৰ ভৰিতে নিজে কুঠাৰ মাৰি লোৱা নি
অ অ হয় হয় আৰু এইটো মানে তেতিয়া বুজি নাপালে পিছত অলপ অসুবিধা হ'ব
অসুবিধা হ'বতো এতিয়া চোৱা আ এতিয়া মানে পৃথিৱীৰ বুলিয়ে কৈছো আৰু পৃথিৱীৰ প্ৰতিঘৰ মানুহে এতিয়া এ নহয় গাড়ী এখন বা মটৰ চাইকেল এখন হলেও আছেই ন প্ৰতিঘৰ মানুহতে
হয় হয়
অ মানে প্ৰায় খিনি মানুহৰ ঘৰতে আছে আৰু প্ৰতি ঘৰ মানুহৰ পাই ভবা ৰেগুলাৰ ওলাই যোৱা মানে কি প্ৰদূষণৰ সৃষ্টি কৰিয়ে আহিছে
হয় হয় হয় তাৰ যিটো ধোঁৱা নিৰ্গত হয় মানে তাৰ পৰা
অ সেইটোৱে তোমাৰ বায়ু প্ৰদূষণৰ সৃষ্টি কৰে আকৌ তোমাৰ যে এনেকুৱা নহয় যে তোমাৰ গাড়ী মটৰ উম এতিয়া গাড়ী মটৰ সৃষ্টি কৰিয়ে আছে গাড়ী মটৰ বনোৱাই বনাই আছে কিনাই কিনিয়ে আছে
হয় হয়
এইবোৰতে তোমাৰ প্ৰদূষণ সৃষ্টি কৰিয়ে থাকিব এইবোৰ কেতিয়াও ৰখাব নোৱাৰে
প্ৰদূষণটো মানে দৈনিক মানে বৃদ্ধি পাইছে আজিতকে তোমাৰ কাইলৈ বেছি হ'ব কাইলৈতকৈ পৰহিলৈ বেছি হব
হয় অ মানুহেটো তোমাৰ দৈনিক গছ গছনি ৰোপন ন কয় কিন্তু দ দৈনিক গাড়ী গুৰা কিনাৰ সংখ্যা বাঢ়ি বাঢ়ি গৈয়ে আছে
হয় হয় এইটো হয় মানে গছটো নকয় দেইলি কিন্তু দৈনিক মানে কাটিটো কটাটো কৰে আকৌ
হয় অ
আৰু মানুহক বিশেষকে গছ গছনি লাগেও বাৰু ধৰি লোৱা তোমাৰ এইবোৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে নহয় ফাৰ্ণিচাৰ বা এনেকুৱা জ কামত ঘৰ বনালেও লাগে কাৰোবাক
লাগে অ
হয় আৰু অসমীয়াত অসমীয়াত এষাৰ কথা আছে নহয় এই জোৰবুৰি হাত পালেহি বুলি
হয় অ
এতিয়া আমাৰ মানুহৰ তেনেকুৱা হৈছে জোৰ পুৰি মানে হাত পালেহি
হয়টো এতিয়া তুমি মানে এনে ভাবি চোৱাচোন চব ফালৰ পা মানে পৃথিৱীখন কিবা ধ্বংস পথলে গৈ আছে কাৰণ গৰমৰ পৰিমান ইমান বৃদ্ধি পাইছে হয়নে সাগৰ পৃষ্ঠৰ তোমাৰ পানীৰ পৰিমাণ বাঢ়িছে আকৌ তোমাৰ এ যুদ্ধ বিগ্ৰহৰ কথাটোতো গম পাইছাই এতিয়া ইউক্ৰেইন আৰু ইজৰাইলৰ যুদ্ধ হৈয়ে আছে
হয় হয় তাৰো প্ৰভাৱ পৰিছে আৰু এতিয়া উত্তৰ মেৰু দক্ষিণ মেৰুও যিটো বৰফো গলিছে পানীটো হয় হয়
এইবোৰে মানে তোমাৰ কিবা এটা এনেকুৱা ধৰণৰ চিহ্নিত কৰে যেন পৃথিৱীখন সোনকালে ধ্বংস হব বা কিবা এটাতো ডাঙৰ পৰিৱৰ্তন হব
উম ডাঙৰ পৰিৱৰ্তন হবলে গৈ আছে আৰু এতিয়া যুদ্ধৰ ফলত মানে যুদ্ধৰ ফলত অকল যে মানুহেই মানে মানুহ বুলি নহয় গোটেই প্ৰকৃতিৰ ওপৰতে প্ৰভাৱ পৰিছে
হয় অ
সেইটো কাৰণে বহুত এটা ভয় লগা মানে ভৱিষ্যয়ত আছে আমাৰ।
অ হয় হয় এতিয়া মানে সেই দুখন দেশতে এতিয়া তুমি গোটেই দেশ দুখনৰ অৱস্থা চাব নোৱাৰি মানে চব ফালে ধোৱা তাৰপিছতে চবফালে বিস্ফোৰণ আকৌ তোমাৰ প্ৰদূষণ তাৰপিছতে মানুহৰ কোনো মানে কি হয় মানুহৰ ভৱিষ্যতটো অন্ধ হৈ পৰিছে ন যুদ্ধ
হয় আচলতে যুদ্ধ মানুহেই কৰিছে আৰু মানে মানুহৰহে অসুবিধা হ'ব পাছত।
অ অসুবিধাতটো মানুহৰে হৈছে, আকৌ যুদ্ধও মানুহেই কৰিছে।
হয় নিজৰ কাৰণে নিজে মানে ভুল কৰিছে অ।
অ হয় হয় গতিকে মানে কি আৰু মোৰ এ সেইবোৰে কাৰণ মানে নিজে নিজৰ ভৱিষ্যটোত কিবা অন্ধকাৰলে ঠেলি দিয়া নিচিনা হৈছে।
সেইটোৱে আৰু।
উম উম।
আৰু মানুহৰ এতিয়া বিশেষ, অ কোৱাচোন, অ ঘৰতে আছো অ।
অ ময়ো এই ঘৰতে আছো।
ক'তো এনেকুৱা ফুৰিব যোৱা প্লেন
ফুৰিবলৈ যোৱা প্লেন নাই, তাৰপা এতিয়া অকণমান পাছত এই এতিয়াই মানে মই কম্পিউটাৰ ক্লাছলৈ যাম।
অ আচ্ছা কম্পিউটাৰ কৰ্চ কৰি আছা?
কম্পিউটাৰ কৰ্চ কৰি আছো অ।
অ ঠিকে আছে। কিমান এবছৰ নে ছমাহ?
এবছৰীয়া।
অ ঠিকে আছে।
এদাই হ'বই বেছি দিন নাই আৰু মোৰ তিনিমাহ মান আছে।
অ ঠিকে আছে। আজিকালি লাগে গমাইছে নাই কম্পিউটাৰটো দৰকাৰে হয়
অ লাগে।
চাৰ্টিফিকেট খনো লাগে।
চাৰ্টিফিকেট খন লাগে বিভিন্ন কামত আহে